হেল্ল'
হয় হেল্ল পূৰ্ণিমা কি খবৰ।
হয়।
ভালে আছা।
ই' হা।
ভালে আছা।
অ'হ, অহ', ভালে আছোঁ দে আপুনি?
মৌ তেতিয়া কি বুলি কয় কি আজি কি খালা এতিয়া দুপৰীয়া?
হয়, অ আজি না?
হয়
অঁ আজি আমাৰ দালি হয়, দালি তৰকাৰী আৰু। আলু ভাজি হয়, আৰু কলডিলা।
অ, কলদিল খাইছা হয় হয় কলপচলা। অ অ, পুৰা থলুৱা খাদ্য খাইছে আৰু আজি। অহ অ ভালে ভালে লাগে, ভালে লাগে একদম থলুৱা খাদ্য।
অ অ অ হয় হয় হয়, বহুত ভালে হয়।
আৰু কি তোমাৰ মাংসৰ ভিতৰত কি খোৱা মানে হাঁহৰ মাংস খোৱা নে?
অ অ হয়, খায় আপুনি?
অ, ময়ো খাওঁ ৰ'বা হাঁহৰ মাংস কোমোৰা লগত তাকো হাঁহৰ মাংস।
হয় হয় হয় মই আগতে কম আৰু না। সেইটো কেনেকুৱা বনাই?
অ, এইটো সেনেকুৱাই আৰু তোমাৰ। মানে মাংসটো বনাই শেষত মানে, তোমাৰ কোমোৰাটো ঢালি দিয়ে আৰু কাটি।
হয় হয় হয় হয়।
অ আৰু তুমি গাহৰি মাংস খোৱা নে?
হয় হয় খুৱাই।
উম, কিবাৰ মানে
বহুত অ বহুত হেল্ল অ অ।
হয়।
ক
উম
হয়, মানে সেইটো গাহৰি মাংসটো মানে বহুত লগত। খাবা পাৰি সেইটো বহুত শাকৰ লগত আৰু বহুত। অ, চব্জি লগত মানে যেনেকুৱা সেইটো আলুৰ লগতে খাব পাৰিব। আৰু বিলাহীৰ লগতে খাব পাৰিব আৰু হেৰি অ, মেষ্টা লগতে খাব পাৰিব আৰু ৰঙালাও লগতে। হয় হয় হা
অ অ আৰু আৰু কোৱাচোন কি কি আছে আৰু?
অ আৰু আৰু আছে মৰাপাট জানে না আপুনি তি
হয় হয় মই জানো হয় হয়
হয় হয় তিহৰ লগতে খাবা পাৰিব, মানে বহুত টেষ্টি হয় আৰু বহুত ভাল লাগে খাবা। ফেবাৰটো মানে বহুত ভাল হয়।
অ অ অ আৰু তোমাৰ লাই
হয় হয় হয় অ গাহৰি মাংসটো হয় লাইৰ লগত কেনেকুৱা বনাই আপুনিও অকনমান কব পাৰিব নেকি?
অ অ তোমাৰ গাহৰি মাংসটো লাই লগত ডাইৰেক্ট বনাই পোৱা নাই, কিন্তু মই এনে দেখিছো আৰু যে লাইশাক টো মানে শেষত দি দিয়ে আৰু শুকান কে দিয়ে আৰু পানী নিদিয়ে চাগে শুকানকে ৰাখে।
হয় হয় হয়। দেচ অ অ অকমান কবাচোন আপুনি কেনেকুৱা
এ মাছৰ তুমি মাছৰ এতিয়া সৰু মাছ ডাঙৰ মাছ
অ অ ইয়াৰ লগতে বনাব পাৰিব হয় হয় আৰু হয় জানি না আপুনি শাক লাফা শাকটো কে অ অ লফাটো কেনে কোৱা বনাই সেইটো হয় হয়
অ লফা শাক টো তোমাৰ সেনে ত মই ডাইৰেক্ট বন কিন্তু মই খাই পাইছো মই দেখিও পাইছো সেনেকেটো দি দিয়ে নেকি
হয় হয় সেইটো মানে লাভাতো সেনেকুৱা এক্সট্ৰা কে অনলি লাফাহীটো বইল কৰিলোঁ বইলে কৰি খাবা পাৰিব হয়। আৰু এনে নহলে আৰু কিবা খাৰী দি খাবা পাৰে সেইটো কেনেকুৱা মাছত লগা মাছ যিকোনো মাছ হ'লে মানে সেইটো খাব পাৰিব আৰু মানে বহুত টেষ্ট লাগি যায় যেনেকুৱা আমাৰ সেনেকুৱা বনাই আৰু সেইটো যেতিয়া শাকটো মানে ঘৰতে বনাই কেতিয়াবা কিনি আনি বজাৰত পৰা সেনেকোৱা আৰু আৰু বহুতেই প্ৰায়ে ঘৰত ঘৰতে হয় মানে। ঘইনা সেইটো মানে আমাৰতো আৰু বহু ঘৰতে বনাই সেই যেনিবা ঘৰ সেইটো ফাৰ্ষ্ট তে মানে চাফা কৰি ল'ব আৰু না ইয়াৰ পিছত চ'ত আৰু কিবা অ কাটিব মানে অলপমান সেইটো কাতি লোৱা শাকটো মানে অ অ যিকেই টো মানে মিক্স হয় সেনেকুৱা আৰু তাৰ পিছত আৰু মাছ ভাজি ল'ব প্ৰায় সেইটো ফাৰ্ষ্ট তে ভাজি লোৱাই থৈ সেইটো ইয়াৰ পিছত আৰু স অকমান এই লাফাকাৰটো যেনেকুৱা সি দি এ খাৰৰ লগত মানে মিক্স কৰে আৰু
অ এতিয়া আমাৰ তো তোমাৰ আমি যিহেতু ত অসমৰ মানে স্থায়ী বাসিন্দা ত' আমাৰতো তোমালোকৰ বা আমাৰতো মেইন খাদ্য হৈছে খাৰ বুলিয়ে ক'ব পাৰি আৰু ক'লা খাৰ অমিতাৰ সাৰ মাছৰ মাছৰ মাথৰ মাথাৰে যে বনায় মুড়ি ঘণ্ট এনেকুৱা খানা বোৰে আমি ভালকৈ পাওঁ আৰু হয় অঁ
হয় হয় হয় আৰু বহুত আমাৰ কি আৰু খাদ্য বিলাক বহুত আছে বহুত বহুত বহুত টম চাছে মানে বহুত
আমাৰ পিটিকাতে বহুত আছে হয় ন আলু পিটিকা বিলাহী পিতিকা মাছৰ পি পিটিকা পচাছৰ পিটিকাটো খাওঁ ন আমি অ আৰু কি কি পিটিকা আছিল নো তোমাৰ
অ বেছিক আলু পিটিকাই বনায় আৰু অ বি আলু সেইটো আৰু বিলাহী সেনেক মাছ সেনেকুৱা মানে বহুত ভাল লাগে ই টেষ্টো মানে
অ আৰু আমাৰ এনে বিহু আমিতো মেইন আমাৰ উৎসৱ বিহু ত আমি বিহু দিদি আ বৰা চাউল খাওঁ পিঠা লাৰু হয়নে অঁ জহা চাউল খাওঁ মাংসৰ লগত হয়
হয় -হয়।
জলপান অ', আৰু লাৰুৰ ভিতৰত কি-কি খোৱা তিলৰ লাৰু। গুৰৰ লাৰু তাৰপিছত নাৰিকলৰ লাৰু।
গুৰ হয়-হয় নালিকৰ। আ তিলৰ লাৰু হয় সেনেকুৱা আৰু মানে আৰু শুদা ইয়াতে। চাউলে দি বানাই সেনেকুৱা কৰে চিঙি দে সেনেকুৱা আৰু।
অ', অ', আৰু তোমাৰ টেকেলি মুখত দিয়া পিঠা খোলা চাপৰি পিঠা এইবিলাক খাইছা নে তুমি?
অ', অ', খাইছোঁ সেইটো।
অ', অ'
অ', টেকেলি পিঠাটো মানে বহুত ফাল লাগে আৰু সেইটো মানে। তিলৰ লগতে খাই সেইটো আৰু হয়-হয় আৰু ই
ভাল লাগে হয়-হয়।
হয় -হয়, ভালে মানে।
অ'।
আমাৰ মা মা সেইটো খালি মানে এ একো মানে প্ৰব্লেম নহয় মানে। আমাৰ নিজে -নিজে বনাই অ', অ', বিষ চিক নহয় এ আকৌ মানে আমাৰ সেইটো তিলটোৱে বহুত ভাল মানে আৰু। খাবাৰো নাৰিকলে দি ফাল যেনিবা আৰু চেনি দি খাই কোনোবা সেনেকুৱা। খাই আৰু কোনোবাৰ নিমখও দিয়ে আৰু ই হয় -হয় তিলৰ লগত অ', নিমখ দি না অলপ। অকমেন ইয়াৰ লগতে মানে বনাই খায় মানে বহুত ভাল লাগে আৰু খাবা। সেনেকুৱা আৰু উম -উম হয়।
আৰু তোমাৰ সেই এইটো কৰা নাই তো মানে আ সেয়া আৰু তুমি ঠিকে কৈছা মানে ৰাতিপুৱা লাল চাহৰ লগত এই। টোকেলি মুখত দিয়া পিঠাতো খোৱা যায় আৰু।
হয়- হয়-হয় এইটো খালি আৰু ভাতে খাব নালাগে আৰু হয় মানে বহ সেইটো একদিনে থাকিলেও সেনেকুৱা আৰু বহু বহুত ভাল লাগে মানে হয়-হয় আমাৰো। অসমৰ হয় আমাৰ অসমৰ পিঠা হয়।
এতিয়াতো গৰমৰ বতৰ পৰি আছে এতিয়া মানে প্ৰ ফল মূলো বহুত আমি ওলা ওলোৱা দেখিছোঁ কি কি ফল খালা এতিয়া আম, কঁঠাল।
অ', অ', অ', এইটো ফলটো আম-আম খাইছোঁ আৰু উম অ', না কাঠাল। আৰু বহুত আছে অ', হয় কঠাল অ', কঠাল আম আৰু অ', জামেই আছ ছে আৰু আছে বহুত অ', হয়। হয়, আনাৰস আছে আৰু ই হয়। বহুত আছে আৰু হয়- হয়, লেতেকু সেইটো আৰু বহু
অ', আৰু আমাৰ এনে অ', অমিতা অমিতাটো মেইন অমিতাৰ খাৰটো মেইন অ', তৰমুজ আছে অ'। তৰমুজটো হেনো স্বাস্থ্যৰ কাৰণে স্বাস্থ্যৰ কাৰণে বহুত ভাল জানা তৰ
অ', বহুত ভাল হয়-হয় বহুত ভাল সেইটো খাবা লাগে। এতিয়া আৰু জুইচ ক জুইচ বনাই খাই মানে ঘৰতে সেনেকুৱা বনাই খায় আৰু। মিক্সাৰ হয়, গ্ৰাইণ্ডাৰ সেইটো মানে জুইচ কৰি খায় মানে। খাব লাগে আৰু সেইটো হ পানীৰ লগত মানে।
উম।
অকল হয় ভাল-ভাল লাগে আৰু বহুত মানে। ফ্ৰেছ হৈ যায় মানে হয়।
আৰু লগতে আমাৰ তোমাৰ যদি আমি অসমৰ বাহিৰত যাওঁ তোমাৰ কলিকতাৰ ফালে বিৰিয়ানীটো আমাৰ অসমত আহিছে লাহেকে বা তোমাৰ চীন দেশৰ পৰা ম'ম' আহিছে তাৰপিছত আৰু তোমাৰ পাঞ্জাৱৰ পৰা লচ্ছি আহিছে বা তোমাৰ দক্ষিণ ভাৰতৰ পৰা চাব গ'লে তোমাৰ সেই এইবিলাক কি আছিল নামটো এ দোচা, ইডলি এইবোৰ আহিছে ইডলি টো বাৰু আমাৰ আমাৰ টেকেলি মুখত দিয়া পিঠাটো দৰে আৰু ইডলিটো ক'ব গলে
হয় সেইটো বেচ হয় আমাৰতো আমাৰ পিঠা টেকিলিটো ইয়াৰ চাই মানে
বেছি মানে মানে বেছি কাৰ্বহাইড্ৰেট থকা বুলি ক'ব পাৰি আৰু তাতকে আপুনি পোৱা নাই এইবোৰ খাদ্য তুমি মানে মই
মই হয় মই হয় মই ধোচা এই দচাটো খাইছোঁ দচা সেইটো মানে মোৰ মই মানে সেনেকুৱা মানে ভাল লগা নাই আৰু সেইটো মানে
অ', দোচাটো বাৰু ভাল লগা নাই অ', এ চাগে ম'ম'টো মই চীন দেশৰ পৰা নহয় চাগে। এ ম'ম'টো তোমাৰ নেপালৰ পৰা আহিছে চাগে নেপালৰ পৰা আহিছে নেকি
অ', আমি ম'ম'টো আমি হোম মেড বনাই খাই ঘৰতে বনাই খাই সেনেকুৱা আৰু বহুত ভাল লাগে মানে ঘৰত বনাই খালি আমি এ কিনি নাখায়েছ কিনি খায়ে তেনেহ'লে ঘৰতে বনাই খালি মানে ভাল লাগে আৰু
অ', অ
আৰু হয়
অ', এতিয়া মই যদি আমাৰ ঘৰত আজি ক আমাৰ ঘৰত আজি বনাইছে তোমাৰ নৰসিংহৰ পাতৰ সৈতে বনোৱা তোমাৰ মাগুৰ মাছ আৰু কুচিয়া মাছতটো বনাইছে আৰু আজি ঘৰত
হয়, আজি কেনেকুৱা বনাইছা হয়
সেইটোতো মায়ে বনাইছে বাৰু কিন্তু কিন্তু লগতে আৰু আৰু কি মানে ধৰি লওক সাগৰীয় খাদ্য কিছুমান দেখোঁ আমি ধৰি লোৱা যেনেকে কুকুৰা আছে খাইছা নেকি তুমি
কি মই সে খোৱা নাই সিটো মই খোৱা নাই খা নহয়। খোৱা নাই দে মই সেই কেনেকুৱা সেইটো
কেঁকুৰাটো ভালে লাগে কিন্তু ভাজি কিনে খাই ভাল লাগে থলুৱা খাদ্যতে পৰে এইটো
অ', হয় হয়
অ', অ'।
হয় মই বেছিকে সেইটোৱে খাই ফল আৰু শাক সেইটো আৰু সেইবিলাক বেছি খায় মই
অ', অ', অ'
হয় সেইটো বেছি মানে ভাল লাগে আৰু মই সেইটো খাবা আৰু গা কি হয়, হয়, হয়
গাখীৰ অ', গাখীৰ
খাবা হ অ', গাখীৰ দৈ হয় টো বহুত ভাল লাগে মই খাবা দৈ গাখীৰ সেইটো মানে বহুত ভাল লাগে আৰু মোৰ সেইটো
অ', আৰু ৰাতিপুৱাটো বাৰু এইটোৱে পনীৰ খোৱা যায় হয় আৰু ৰাতিপুৱাটো বাৰু পঁইতা ভাত চাউল সেনেকুৱা বা ভোট জলকীয়াৰ আচাৰত তেল সেনেকুৱা মিক্স কৰি সজায় আৰু সান মিহলি কৰি
হয়, হয়, হয় মইএ মই পোৱতে ভাল লাগে মই সেইটোৱে ফুইটচ সেইটোৱে খাব ভাল লাগে মানে সেইটো মিক্স কৰি খাই সেইটো তেনেকুৱা অ', অ' আৰু গাখীৰ লগে হয়, হয়।
অ', মই সেই ঠিক আছে মই অলপ তুমিও ব্যস্ত আছা চাগে।
অকে হয় দে অ আমি আলোচ